হে'ল্ল হয় নমস্কাৰ
হয় নমস্কাৰ
ভালে আছেনে আপুনি
আছোঁ আছোঁ ভালে আছোঁ আপোনাৰ
অ', আছোঁ ময়ো ভালে আছোঁ অ', এতিয়া আপুনি কি কৰি আছে?
এতিয়া মই এনেই অলপ চলপ কিবা কাম কৰি আছোঁ আপুনি
অ', মইতো এ আছোঁ ঘৰতে আছোঁ মই মানে এতিয়া মানে ব্ৰেকফাষ্ট কৰিলো উঠি কিনে
হয়
চাহ খালো উঠি কেনে চাহ বনাই কেনে খালোঁ আপুনি চাহ খাইছে নে
খালোঁ খালোঁ চাহ খালোঁ ব্ৰেকফাষ্ট হ'ল মোৰ
অ', ঠিকে আছে।
আজি বতৰ কেনেকুৱা আপোনালোকৰ সেইফালে
বতৰটো মানে ইমান ৰ'দো দিয়া নাই আজি তাৰমানে ইমান যেনেকুৱা লাগে বৰষুণ দিব বুলি এনেকুৱা লাগি আছে
হয় আপুনি আপুনি মানে অৰিজিনেলি কোনটো চাইডে মানে
অৰিজিনেল মোৰ গুৱাহাটী চাইডে
গুৱাহাটী ন অ মই গুৱাহাটী বাৰু ইফালেও বতৰ তেনেকুৱাই অলপ
অ'
বতৰো ডাৱৰীয়া আজি ৰ'দ নাই
ৰ'দতটো নাই এনেই বতৰটো ভালে আছে। তাৰপাছত আপুনি কি কি কৰে কিবা কৰে নেকি?
হয় মই ফ্ৰসিং কৰো
হয় ফ্ৰসিং কৰে ন আৰু এনে আপুনি পঢ়ি আছেনে
অ', পঢ়ি আছোঁ এতিয়া বি টেক কৰি আছোঁ।
অ', ভালে
আ আপুনি
মই বিএ পঢ়ি আছোঁ
উম
এইবাৰ মানে বি এ মানে ফাষ্ট চেম মই
হয়।
আপুনি বি টেক কৰি আছে ন আপুনি মেজৰ চাবজেক্ট কি লৈছে।
মোৰ আপোনাৰ মেকানিকেল
অ', মেকানিক ন ভালে মই আপোনাৰ বি এ পঢ়ি আছোঁ মই এইবাৰ। বি এ আৰু মেজৰ ইংলিছ লৈছো। মই ত আপোনাৰ এ মানে কেৰিয়াৰত মানে আপোনাৰ কি হ'ব আছে কি হ'ব মন আছে? মানে জীৱনলৈ এটা কিবা এটা এ সফল ব্যক্তিটো হ'ব মন আ তোমাৰ মানে কি হ'ব মন আছিল?
হয় এতিয়াতো মই ফ্ৰিসংতে নামিলো কমপ্লিটলি। মানে আপোনাৰ সম্পূৰ্ণকে ফ্ৰিলেঞ্চি ফালে গুচি যাম।
হয়।
বাকী আ অ যিকোনো আপোনাৰ এতিয়া শিক্ষাতো লাগেই, গতিকে তাৰ কাৰণে মই ইঞ্জিনিয়াৰিং টো কৰি থৈ দিলো, যাতে পিছলৈকে কিবা ধৰণৰ কামত আহে।
হয় শিক্ষাটোতো লাগে।
হয়। আৰু আপোনাৰ?
মোৰ আগলৈ এজন মানে ইংৰাজী শিক্ষক হোৱা মন আছে আগলৈ।
উম এতিয়া আপুনি বি এ কৰি আছে চ' মেজৰ চাবজেক কোনটো আপোনাৰ?
মেজৰ চব্জেকট মই ইংলিছ লৈছো, ইংৰাজী অ ইংৰাজী লৈছো। অ আপোন খৰতৰত কোন কোন আছে?
ঘৰত আমাৰ তিনিজন মানুহ মা দেউতা মই।
অ।
আৰু আপোনাৰ?
মোৰ ঘৰত মই অকলে আছো বৰ্তমান।
অ অ অকলে মানে আপুনি ইয়াতে অৰিজিনেলি অকলে মানে ইয়াতে থাকে।
হয়। ইয়াতে থাকো মই।
অ মানে আপুনি শিক্ষাৰ বাবে ইয়াতে থাকে আপুনি মানে ঘৰে আপোনাৰ ইয়াতে?
মানে এ শিক্ষাৰ বাবেই থাকো ইয়াতে।
অ বুজিছো। আপুনি কোনখন কলেজত এতিয়া?
মই আপোনাৰ এইটো চিটি কলেজ বুলি কয়।
চিটি কলেজ।
হয়। চিটি কলেজৰ পৰা মই আপোনাৰ এই মানে হাই ছেকেণ্ডাৰী দিছিলো।
উম।
মানে হাইাৰ ছেকেণ্ডাৰী দিয়াৰ পিছত মই আপোনাৰ এতিয়া মই বি এ পঢি আছো এতিয়া আপোনাৰ দিছপুৰ কলেজত। কৰি আছো।
দুইশ
হয়। আপুনি এ চাহ খালে ন? চাহ আপুনি কি কিহৰ লগত খাইছে?
চাহ বিস্কিটৰ লগত খালো।
অ বিস্কুটৰ লগতে খাই চবে।
তাকে
মইতো চিলাই চদি খাইছো।
চলাই দি খালে। বাকী আহ কি বুলি কয়, অ এতিয়া আপোনাৰ এনেই শিক্ষা ব্যৱস্থাটোৰ ওপৰত আপোনাৰ কিবা এনেকুৱা আছে নেকি যে আৰু ঠিক হ'ব লাগে আৰু ইমপ্ৰুভমেন্টৰ বহুত দৰকাৰ।
হয়। হয় আৰু ঠিক হ'ব লাগে আৰু ইমপ্ৰুভমেনৰ দৰকাৰ, যেনেকা মই বি এ কৰি আছো তাৰ পিছলৈ এম এ পঢ়িম সনেকাই। শিক্ষাতোতো শেষ নহয়। শিক্ষা যিমান পাৰে সিমান কৰিয়ে যাব লাগে।
মানে আপোনাৰ মতে চৰকাৰৰ ফালৰ পৰা আৰু কিবা ইয়াৰ ওপৰত কিবা ইম্প্ৰুভমেন্ট অনাটো বিচাৰে নেকি?
মই আৰু নিবিচাৰো সেয়া চৰকাৰে মানে যি দিছে মানে বহুত দিছে আমাক। যেনেকে এডমিশ্যন টো ফ্ৰী দিছে আমাক হয়। এ চৰকাৰে আমাক ৰেচন কাৰ্ডৰ জৰিয়তে মানে আমাৰ যোনবিলাক দুখীয়া দুখীয়া ল'ৰা ছোৱালী আছে। তাৰ বাবে এডমিশ্যন টো ফ্ৰী দিছে মানে সম্পূৰ্ণকে ফ্ৰী মানে বিনামূলীয়া। সেইকাৰণে মই আৰু। বিশেষে কিবা নকওঁ আৰু চৰকাৰক।
সেই এতিয়া আপোনালোকক মইতো বাৰু ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ মানে হয়। গতিকে, মই সেইটো কথা গ'ম নাপাওঁ তোমালোকে এতিয়া। আহ ছোৱালী খিনিক যেনেকে প্ৰত্যেক মাহতে এ তেওঁলোকক এটা মাচুল দিয়ে তো। আপোনালোককো দিয়ে নে এতিয়া লৰা খিনিক দিয়ে নে।
অ' অ' মানে এ। এতিয়াৰ পৰা দিয়ে, ল'ৰাৰ দিয়ে, কিন্তু মই যেতিয়া আগলৈ পঢ়ি আছিলোঁ যেতিয়া মই হাইৰ ছেকেণ্ডাৰীত পঢ়ি আছিলোঁ, তেতিয়া ছোৱালী বিলাকক নিযুত মাইনা আঁচনি দিছিল। কিন্তু তেতিয়া, হয় নিযুত নিযুত মাইনা আচনি দিছিল। কিন্তু ল'ৰা বিলাকে তেতিয়া পোৱা নাছিল। মানে অকল ছোৱালী বি-বিলাকে পাইছিল। কিন্তু এতিয়া, এতিয়া সুবিধা কৰি দিছে, চৰকাৰে যে ল'ৰাও পাব আৰু ছোৱালীয়েও পাব। দুটাই পাব মানে ছোৱালীয়েও যিমান পাব ল'ৰা সিমান পাব। ল ল'ৰাৰ জোনবিলাক আঁচনি দিছে সেইটো এ বাবু আছনি দিছে।
বাবু আচনি এতিয়া বাবু আঁচনিত আপোনাৰ মানে এতিয়া প্ৰত্যেক মাহে আপোনালোকে পায় নে মানে এতিয়ালৈকে হোৱা নাই মানে।
উম, এতিয়ালৈকে হোৱাই নাই মানে তেতিয়ালৈ হ'ব আৰু।
উম, তাৰমানে এতিয়ালৈকে ল'ৰাৰ নামত যিখিনি আঁচনিৰ কথা কৈ আছে। সেইখিনি এতিয়ালৈকে হোৱা নাই ন?
নাই হোৱা নাই এতিয়ালৈকে।
অ' খালী ছোৱালী খিনি বহুত বছৰ পৰা পাই আছে চাগে দুই তিনি বছৰ
অ' অ' ছোৱালী ছোৱালী বোৰে পাই আছে আপোনাৰ এক বছৰৰ পৰা মানে আ আ। আগৰ বছৰটোৰ পৰা ছোৱালী পাই আছে।
বুজিছো। তেনে হ'লে সেইটো এটা চৰকাৰলৈ থাকিব আপোনালোকৰ। ল'ৰা খিনি ফালৰ পৰা। আমাৰ অকণ হয়, আপোনাৰ ইঞ্জিনাৰিং কলেজ বিলাকত সেইটো অ' সুবিধা নাই তাৰমানে।
অ' হয়, আপোনাৰ এইটো প্ৰাইভেট চাগে ন? চৰকাৰী হয়, তাকো সুবিধাতটো থাকিব লাগিছিল।
অ' সেইটো নাজানে এইটো এইটো আমাৰ ফালৰ পৰা আচলতে সেইটো চৰকাৰলৈ এটা আমাৰ ফালৰ পৰা অনুৰোধ যে ইঞ্জিনিয়াৰিং ষ্টুডেণ্টকো দিয়ক। কিন্তু নাই তেনেকুৱা একো নাই। ছাত্ৰ ছাত্ৰী বিলাকে ইঞ্জিনিয়াৰিং কলেজৰ কোনো আজিলৈকে পোৱা নাই।
অহ' হয়। সেইটো হয়।
আৰু এনেকুৱা কিবা আছে নেকি আপোনালোকৰ, যিটো আৰু ভাবে যে চৰকাৰে ইম্প্ৰুভমেন্ট কৰিব লাগে। তেনেকৈ ছোৱালীখিনিক কিবা আৰু দি আছে নেকি যিখিনিবস্তু ল'ৰাক দিয়া নাই।
আৰু নহয় এতিয়া বৰ্তমান এতিয়া সমানে দিছে। এতিয়া ছোৱালী আৰু ল'ৰাক সমানে দিছে।
উম।
অ' এইখিনিতো এতিয়াতো হাইৰ ছেকেণ্ডাৰী যিখিনি পাছ কৰিছিলে। তাহাতকো চাগে হেৰি দিছিলে স্কুটি দিছিলে।
অ', স্কুটি দিছিলে।
অ', খালি এইবাৰ বন্ধ কৰিব বুলি শুনিলোঁ নেকি?
এইবাৰ মইও শুনিছো এইবাৰ বন্ধ কৰিব বুলি। কিন্তু আগত কি হয় সেইটো নাজানো।
তাকেই।
স্কুটি দিয়ে আপোনাৰ এইটি ফাইভ পাৰ্চেণ্টেজ থাকিব লাগে বা তাতকৈ ওপৰত থাকিব লাগে। তেতিয়াই স্কুটি পায়।
হয় আগ-আগৰ বছৰ তেনেকুৱা আছিলে, মোৰ কিছুমান সৰু সৰু ভাইটি বিলাকে পাইছিলে। তাৰপিছত এইবাৰ চাগৈ ল'ৰাখিনিয়ে নহ'ব ছোৱালীখিনিকো চাগৈ নিদিয়ে।
অ', সেইটো হয়। কিন্তু স্কুটি মোৰ মতে স্কুটিটো থাকিব এইবছৰটো থাকিব স্কুটিটো। কিন্তু এতিয়ালৈে কনফাৰ্ম হোৱা নাই যে স্কুটি নিদো বুলি খালি অকল কিছুমান নিউজ ওলাইছে।
কিছুমান নিউজ ওলাইছে অ' আপুনি আজিৰ দিনত যিমানখিনি নিউজ প'ৰ্টেল আছে আজিকালিতো বহুত নিউজ প'ৰ্টেল ওলাল।
ফেচবুকত হওঁক মানে এ যিখিনি আগতে নিউজ আমি পাইছিলো আগতে আমি যেতিয়া আপোনাৰ নিজ চেনেল এটাত এতিয়া নিউজ এটা ক'ব তেতিয়া আমি গম পাওঁ যে অ' ঠিক আছে এই নিউজটো সঁচা হয় আৰু আমি মানে সেইটো মানি ল'ব পাৰো আজিকালি যিমান খিনি নিউজ ওলালে ফেচবুকত যিমান চেনেল ওলালে।
অ'।
আপোনাৰ মতে কি আ আপুনি কি বুলি এইটো ভাল হৈছে জানো?
নহয় এইটো এটা ভাল হোৱা নাই এইটো এটা এইটো এটা আপোনাৰ উৰা বাতৰি হয় এইটো এইটো মানে কিছুমান কৰে এনেকুৱা। মানে এ কিছুমান সঁচা অলপ নিউজ ওলাই ন তাৰ লগত মিক্স কৰি দিয়ে। আপোনাৰ বেলেগ বেলেগ আৰু নিউজ বিলাক মিক্স কৰি দিয়ে। সেইকাৰণ এইটো এটা ভুৱা এইটো এটা উৰা বাতৰি এইটো এটা। সেইকাৰণে কেতিয়াও বিশ্বাস কৰিব নালাগে যে এইটো নিউজ সঁচা হয় এইটো নিউজ সঁচা হয়। সদায় আমাৰ যোনটো যোনটো আমাৰ অ' কওকচোন।
নাই নাই ক'ব পাৰাগিব কওঁক।
মই কৈছো এইটো যোনটো আমাৰ পৰ্টেল যোনটো একদম ৱেবচাইট থাকে তাৰ আমাক বিশ্বাস কৰিব লাগে যোনটো অৰিজিনেল থাকে ফেচবুকে পেজতে হওঁক। যোনটো নিউজ লাইভৰ আপোনাৰ ই থাকে ন সেটো।
হম।
অ', তাৰ প্ৰায় লাইট থাকে তাৰ পৰা আমাৰ ই কৰিব লাগে বিশ্বাস কৰিব লাগে।
বুজিছো। মোৰ কেতিয়াবা লাগে মই সেইবাবে বস্তুটো সুধিলো যে আজিকালি আজিৰ দিনত সাংবাদিকতা অকমান সস্তীয়া হৈ গ'ল। আগতে যিমানখিনি আছিল তাত কিন্তু এতিয়া সস্তীয়া হৈ গ'ল আজিকালি যিকোনো সময়তে যিকোনো বস্তু তাৰ ওপৰত এনেই আজিকালি মানুহে এটা নিউজ বনাই দিলে আৰু সেই বনাই দিয়া নিউজটোকে হাজাৰ হাজাৰ মানুহে চাই পেলাই মানে যুক্তি দিয়ে কমেণ্ট দিয়ে কমেণ্ট কৰে।
সেই কাৰণে মই আপোনাৰ মোবাইলত মই নিউজটো নাচাওঁ নিউজ চালে মই টিভিত চাওঁ। অকল টিভিততো মানে পোৱা নিউজ নোলায়।
হয়
মচা নিউজ এইবিলাক নোলায় মানে সঁচাই দেখায় সঁচা নিউজে ওলায় টিভিত দেখালে
উম
সেইকাৰণে মোবাইলত মই নিউজটো নাচাওঁ টিভি টিভিতে চাই থাকো নিজটো হ'ব দিয়ক ঠিক আছে। ৰাখোঁ আপোনালোক কথা কৈ ভাল লাগে হয় হয়।